হেল্ল'
হে, অ কি কৰিছা?
এয়া আছো, তুমি?
মই এয়া শুই আছো।
খবৰ কেনেকুৱা?
খবৰ ভালেই বাও।
উম ভালটোয়ে লাগে বাৰু।
উম, বৰষুণ দিছে নাই?
বৰষুণ দিছে দিছে। তোমালোকৰ সেইফালে?
আমাৰ এইফালেও বৰষুণ দিছে অ।
অ, তা পা ভাত খালা?
ভাত খালো খালো।
কিহে খালা?
চব মিক্সাৰ বনালো আজি।
অ।
দালি, চৰাইবিন, অমিতা, বিলাহী, আলু চব লগতে। বনাবলে মন নগলে। চব লগতে বনাই থৈ দিলো। তোমালোক?
আমাৰো সে হেৰি আছিলে মাছৰ পিটিকা। তা পাত দালি, কঠাল গুটি।
অ।
পা হেৰি পাপৰ তা পিছত তে ভাজি।
উম।
তাৰপিছত ভাত কেৰেলা এনেকে মানে এনেকে বনাইছিলে।
তোমাৰ নেটৱৰ্ক নাই নিকি বাও?
হেল্ল, হেল্ল' নেটৱৰ্ক আছে বাৰু বৰষ- খুন্দিয়া যে অকণ বাহে, এতিয়া এয়া শুনিছানে?
অ, এতিয়া শুনিছো অ।
অ, অ বাকী এতিয়া মই তোমাক কথা এটা কম বুলি ভাবিছো।
অ, কোৱাচোন এ ৰাতি কি কথা আছে?
হেল্ল'। গছ মানুহক প্ৰয়োজনীয় নে অপ্ৰয়োজনীয়? গছ মানুহৰ কাৰণে প্ৰ গছ গছ
প্ৰয়োজনীয়। সেইটো কেনেকে অপ্ৰয়োজনীয় হব পাৰে বা কোৱা?
উম সেইটোৱে।
কাৰণ গছে আমাক কি দিয়ে?
অক্সিজেন।
হম।
অক্সিজেন দিয়ে।
অ, সেইটোয়েতটো ডাঙৰ কথা।
উম হেনেকৈ গছ, হেল্ল'। আচলতে যদি গছ নহোৱা নহয়, আমি মৰি থাকিম। সেইটো কাৰণে যিমান পাৰি সিমান যদি গছ
গছ ৰোপন কৰিব লাগে।
সেইটো কাৰণে যিমান পাৰি সিমান গছ বিলাক ৰোপন কৰিব লাগে, আমাৰ ইয়াত এতিয়া
উম।
এ এটা ভাল ধুনীয়া এজন দাদাই আমাৰ ইয়াৰ এটা বহুত ধুনীয়া সং মানে এটা সংস্থাপন লৈছে ইয়াত যে ইয়াত আমাৰ চাৰিওপাশে গছ ৰুব।
উম। এইটোতো বহুত ধুনীয়া কথা, যোনে গছ ৰোপন কৰে তেখেতক হেৰি কৰিব লাগে সন্মান কৰিব লাগে। কাৰণ তেখেতে গম পাই আছে। কিবা এটা যে কিবা এটা কমি আহিছে তাৰ ফলত যে ইমান আমুকটো বস্তু চো কিবা এটা হেৰি মানে নাইকিয়া হৈ গৈছে। সেই বস্তুতটো মানে বুজি পাইছে কিবা এটা যে প্ৰভাৱ পৰিছে। মানুহৰ জীৱনত গছ নথকাৰ কাৰণে
উম, উম। তেতিয়া চোৱা তুমি এতিয়া কালি আৰু আজি ইমান ধুনীয়াকে বৰষুণ দিছা গছবোৰ একদম ধুনীয়াক জীপাল হৈ উঠিব। সেইটো কাৰণে আচলতে ভাল লাগিছে ব- তাক দিয়াৰ কাৰণে ভালো লাগিছে, আৰু এতিয়া ইমান এ প্ৰখৰ ৰ'দ হৈ আছে। এতিয়া সেইটো কাৰণে কিমান মাটি বিলাক শুকাই গৈছিলে হয় নাই, শুকাই যোৱা কাৰণে কিমান প্ৰব্লেম হৈছিলে। এতিয়া আকৌ ধুনীয়াকে বৰষুণ দিছে তাৰ কাৰণে ভাল লাগিছে কিন্তু বেছি বৰষুণ দিলে আকৌ বান বানপানী হৈ যায় নহয় সেইটো কাৰণেও এটা সমস্যা।
উম উম। সেইটোৱে পাহাৰত গছ বিলাক কাটি কাটি মানে কি হৈছে মেইন কথা পাহাৰত গছ বিলাক কাটি দিছে, গছ গছনিবিলাক- সেইকাৰণে কি হয় গছ বিলাক মানে পাহাৰত ধৰি ৰাখিব পৰা নাই বৰষুণটো। পুৰা নামি আহিছে সেইকাৰণে বহু এ দুদিনৰ দুদিন চাৰিদিন মান হৈছে নেকি বানপানীৰ স সেইবোৰ।
সেইটোৱে গছ কটা কটাতোয়ে ডাঙৰ সমস্যা হৈছে। গছটো কাটিব নালাগে আচলতে গছটোৱে কিমান মানুহক সহায় কৰে আচলতে যেতিয়া নহব তেতিয়া সেতি কৰিব পাৰিব যিকোনো এটা বস্তু তুমি যেতিয়া তুমি সেই বস্তুটো উম তোমাৰ লগত না থাকিব তেতিয়া সেই বস্তুটোৰ ওপৰত মানে বেছি জৰুৰী নিচিনা লাগিব, কিন্তু যেতিয়া তোমাৰ লগত এনিটাইম থাকেই।
কোনো গুৰুত্ব নাইকিয়া মূল্য নথকা
নালাগে সেইটো তোমাৰ গছতে হওঁক অ, মূল্য নাযায় সেইটোৱে কি? তোমাৰ সেইটো এইটো ক্ষেত্ৰত মানে তোমাৰ গছেই হওঁক বা কিবা এটা বস্তু তুমি বিচৰা বস্তু হওঁক বা মানুহেই হওঁক যেতিয়া তোমাৰ লগত থাকে তেতিয়া তোমাৰ সেইটো কাৰণে গছ কাটিব নালাগে যদি জধে-মধে বা ৰাস্তা পদূলি বনালে বুলি যদি গছজোপা কাটি পেলাই এইটো বহুত ডাঙৰ কথা। আচলতে গছ কটাটো ডাঙৰ কথা নহয় দেই, গছ কাটক কিন্তু গছ গছ যিমান গছ কাটে তাৰ দুগুণতকে, তিনি গুণতকে, চাৰি গুণতকে বেছি গছ ৰোপণ কৰিব লাগে তেতিয়া আচলতে
সেইটোয়ে গছ কাটিবই লাগিব কাৰণ গছৰ আমাৰ গছৰ পৰা কিমান উপকাৰিতা আছে তাৰ কাৰণে গছ কাটি কাটিব লাগিব কিন্তু সেইমতে ৰুই ল'ব লাগিব এজোপা গছ ক তাৰ আগত দহজোপা গছ ৰুই ল'ব লাগিব।
প্ৰত্যেক প্ৰত্যেক জন মানুহেই যদি পৃথিৱীৰ প্ৰত্যকজন মানুহেই যদি তোমাৰ জন্মদিনৰ দিনাখন গ'লেও গছৰ পুলি ৰুৱে নহয় তুমি চাবা আমাৰ এই পৃথিৱীখন বা অসমখন মানে থাকিব। কিমান ভাল লাগিব আৰু এতিয়া ৰাস্তাৰ কাষে- কাষে যে গছ বিলাক যে ৰোপন কৰিছে যিজন দাদাই ৰোপন কৰিছে সেই দাদাজন যেতিয়া বয়সস্থ হ'ব তেওঁ কিমান ভাল লাগিব যেতিয়া মানুহ বিলাকে সেইফালে দি আহি একদম আৰাম পাব ধুনীয়াকে একদম। গছ-গছনি লাই - চাই আহিব তেওঁ মোলে কৰা নাই কামটো বহুত মানুহৰে সহজ কিন্তু তেওঁৰ জন্মদাতা। সেই হোৱাৰ মানে মানুহজন হৈছে সেই মানুহজনে হৈছে জন্মদা, সেইটো কাৰণে আচলতে তেওঁ সন্মান কৰাটো আমি জৰুৰী।
উম।
উম, সেইটোয়ে একদম। অ, বহুত বেছি ইম্পৰ্টেণ্ট আৰু গছ লাগিবই মানে এনেকুৱা
উম, উম।
সেইটোয়ে আৰু তা
বাকি খবৰ ভাল?
খবৰ ভাল, ভাল এতিয়া একদম মুকলি, মুকলি লাগিছে মনটো পাতল লাগিছে। পাম বহুত বস্তু বস্তু বহুত বিষ বিষাক্ত কিছুমান বস্তু জীৱনৰ পৰা আঁতৰাই পেলাইছো যে
উম।
সেইটো কাৰণে আচলতে মনটো মুকলি মুকলি লাগিছে ফ্ৰী, ফ্ৰী লাগিছে একদম ভাল লাগিছে মানে
উম, উম সেইটোয়ে লাগে চবে সকলোৱে ভাল হৈ থকাটোৱে বিচাৰো। কিছুমানে ধৰ মন মাৰি থাকিব। কিছুমানে হাঁহি, ফুৰ্তি কৰি থাকিব সেইটো ভাল নালাগে নহয় প্ৰতে প্ৰত্যেকেই ভাল হৈ থাকক, প্ৰত্যেকৰে জীৱনলৈ সুখ আহক, প্ৰত্যেকৰে সফলতা হওঁক এনেকুৱা নিচিনাই বিচাৰো আমি।
নহয় এতিয়া মই এইটোও নকও যে মোৰ শত্ৰুৰ দুখ হওঁক শত শত্ৰুও সুখী থাকক, সিহঁতেও হাঁহি থাকক কিন্তু
শত্ৰু থাকিব লাগে। মানুহৰ জীৱনত শত্ৰু তোমাৰ যদি সফলতা হ'বলে মন আছে মানুহৰ জীৱনত শত্ৰু থাকিব লাগিব। তেতিয়াহে তুমি আগুৱাই যাব পাৰিবা। শত্ৰু নাথাকিলেও তুমি আগবাঢ়িব নোৱাৰা আকৌ সেইটোও গম পাবা। উম, চব ক্ষেত্ৰতে চাপৰ্ট কৰিলেই নহ'ব।
উম।
উম, জেদ ভাৱ ৰাখিব পাৰিব লাগিব তেহঁতকে দেখুৱাই দেখুৱাই নতুন এটা কাম কৰি দেখাব পাৰিব লাগিব উম। জেদ ভাৱ থাকিব লাগিব জি মানে জেদি হ'ব পাৰিব লাগিব।
মনটো যেতিয়া তোমাৰ বেয়া লাগি থাকে, তুমি তেতিয়া মানে তুমি অকমান ফুৰিবলে যাবা, অকমান ওলাই যাবা এনেকে অকমান মানে ফ্ৰীকে থাকিবাচোন বহুত বেছি ভাল মোৰ লগত তেনেকুৱা হৈছে কাৰণ মোৰ যি জীৱনত বহুত ডাঙৰ এটা ধুমুহা পাৰ হৈ গৈছে। তাৰ লগত যুঁজি বলে হ'লে মই মানে ঘৰৰ মানুহ খিনি বা ফুৰা-চকা এইবিলাকত যেতিয়া মই গুৰুত্ব মোৰ লগত থকা মানুহ মোক মানে বহু বেছি চাপৰ্ট কৰিছে যে নহয় তুমি এনেকে থাকা, এনেকে সুখী হোৱা। আচলতে মেণ্টেলি চাপৰ্ট বহুত বেছি গুৰুত্বপূৰ্ণ। মানুহক মেণ্টেলি চাপৰ্ট কৰিব পৰা গুণ এটা সকলৰে থকাটো উচিত। মই ভাবো।
উম, উম। উম।
মানুহৰ আচলতে গুণ এটা থাকিব লাগে যি টো গুণে মানে মানুহক মেনটেলী চাপৰ্ট কৰিব পাৰে। হেল্ল
উম। শুনি আছো, শুনি আছো।
উম, মানে বৰষুণ দি আছে যে মই বাহিৰত ৰখ বাহিৰত ৰখি পেলাই কথা পাতিছো যে। মানে টিঙা এচটাৰ তলত মই ৰখি আছো। সেইটো কথা সেইটো কাৰণে।
উম, উম।
উম, আমাৰ ফালেও বৰষুণ দিছে বাৰু ইমান ডাঙৰো নহয়। অকমান আগত কি হ'ল গম পাইছানে? অকমান আগত কি হ'ল শুনিছা নাই?
নাই শুনা, কোৱাচোন।
ওপৰত থকা ল'ৰাকেইটা মানে দপ দপকে দৌৰিলে
অ।
ইষ্টেপেদী। তাপা এইফালে ৱাইন জীঅ এইট দুখনমান গৈছে। মই ভাবিছো কি হ'ল আকৌ। তা পা উপায় নাপায় মেৰিলে ফোন কৰিছো, মেৰি ফোনটো চুইছ অফ। তা পা বৌলে ফোন কৰিছো বৌয়ে কৈছে একো নাই হোৱা, মই ৰুমতে আছো। মোৰ মানে মানে বৌলে ফোন কৰিছিলো সেইকাৰণে।
অ, অ, অহ।
তা পা যেনে তেনে ভয়টো ভাগিলে আও। প্ৰথমতে ভয় লাগি গৈছিলে।
তাকেহে।
সেয়া আও। ভাত-পানী খাই শুলা নে, নে নাই শুৱা?
আৰু মান কোৱা নাই বোলো তোমাক কথা কেইটামান কৈ লও, মানে মানুহক কথা পাতিলেও ভাল লাগে নহয়। মানুহে মানুহৰ যেতিয়া কথাবিলাক
উম, সেইটোৱে। তুমি যিমানে মনৰ দুখ প্ৰকাশ কৰিবা বা যিমানে মানুহক কথা কবা তেতিয়া তোমাৰ মনটো একদম পোৰা পাতলা লাগে। যদি তুমি মনৰ ভিতৰত ভিতৰতে যদি কথা কদুমান যদি মানে ধৰি ৰাখা বা যিকোনো কথা যদি তুমি নিবিচাৰা মনৰ ভিতৰতে যদি ৰাখি থাকা তেতিয়া কিন্তু তোমাক বহুত গধুৰ - গধুৰ বা বহুত চিন্তাই আৱৰি ধৰিব। সেইকাৰণে খোলোচা কৰিবৰ কাৰণে তুমি কিছুমান কথা তুমি মানে বেলেগৰ লগত-বেলেগৰ লগত তুমি আলোচনা কৰিব লাগে যে তুমি কি প্ৰব্লেমত ভুগি আছা।
তুমি ৰ'বা। এতিয়া তুমি বন্ধুৰো বহুত প্ৰকাৰৰ আছে। নহয় তুমি এটা ভাল বন্ধুক পাবা তুমি ম পাবা ভাল বন্ধটোহে মানে ত যিটো মান বন্ধু তুমি যিটো বন্ধুক তুমি বন্ধু বা বান্ধৱীক তুমি বিশ্বাস কৰা। সেই বন্ধু-বান্ধৱী
সেইটোৱে কিছুমান আকৌ চাবা তুমি বিশ্বাস কৰা মানুহটোৱে তেখেতে তোমাক বিশ্বাস নকৰে তেনেকুৱা টাইপৰ হয় আৰু কিছুমান, শুনিছা নাই? কিছুমান তেনেকুৱা হয় মানে তুমি বিশ্বাস কৰা মানুহজনে তোমাক বিশ্বাস নকৰে তেনেকুৱা টাইপৰ মানুহও আছে মানে। কাৰণ মানুহ এনে কথা চাবলৈ গলে মানুহ প্ৰজাতি দুটা,
উম।
অ, এনেই মানুহ প্ৰজাতি দুটা মতা আৰু মাইকী। কিন্তু তাৰ ভিতৰতে বহুত ভিন্ন - ভিন্ন ৰূপ আছে মানে।
আছে-আছে উম, ধেৰ আছে-ধেৰ আছে বুজি নাপাও মানে এনেকুৱা। তোমাৰ কথাটো তুমি কলা এইটো কথা বেলেগক লগাই দিলে।
বেলেগক লগাই খুচৰি থাকে মানে ম বেলেগক কথা শুনি মেলি আকৌ বেলেগক কৈ দিব। সে তেনেকুৱা খুচৰি থাকা। তেনেকুৱা মানুহ হ'লে ভাল নহয় মানে।
কিছু মানুহে বহুত ভাল পায়। সেনেকুৱা মানুহ আছে কিন্তু তোমাৰ দেখ কথাবোৰ যে এ ভাল লগা নাই এনেকুৱা টাইপ।
উম।
ভিতৰি-ভিতৰি বহু, বহুত ভাল পায়। তেনেকুৱা মানুহ আছে কিন্তু। দেই
আছে, আছে। বহুত প্ৰকাৰৰ মানুহ আছে। উম। আচলতে নিজে সতৰ্ক হৈ থাকিলে কোনেও একো কৰিব নোৱাৰে তোমাৰ তোৰ শব্দটোও কব নোৱাৰে যদি তুমি নিজে ভাল থাকা। বা নিজ ভালে জগত ভাল বুলি এনে কথা এষাৰ আছে নহয়।
যদি এই ব
উম।
অ, নিজে ভাল থাকিলে বেলেগে কব নোৱাৰে সেইবিলাক কথা আৰু এইটোও কথা নহয় যে তুমি তুম কিয় এটা ভুল কৰি হয়নে ভুল কৰিচিলি বুলি দম দিব লাগিব তাত কি কথা আছে নেকি নাই।
সেইটোৱে তাৰ অধিকাৰ ক'ত পালে।
ভুল হৈছে বুলি স্বীকাৰ কৰিব পৰা গুণটোও লাগিব। প্ৰথম কথা স্বীকাৰ কৰিব পৰা গুন এটা লাগিব তেতিয়াহে তুমি এটা সম্পৰ্ক বা এটা উম, পৰিয়াল ৰক্ষা কৰি থাকিব পাৰিবা নহলে নোৱাৰা। জ্বৰ বুৰছে বুলি কবলৈ মুখৰ পৰা